হয় নমস্কাৰ
হয় হয় নমস্কাৰ, কেনেকুৱা খবৰ খাতি?
হয়
কেনেকুৱা খবৰ খাতি?
ভালেই
হয় হয়, বাকী বতৰ পাতি কেনেকুৱা?
ভালে ভালে, আপোনাৰ?
হয় মোৰো ভালেই, বাকী আপোনাৰ অকমান কাষৰ পৰা দুটামান মাত আহি আছে মানুহে কথা পাতি আছে চাগে আপুনি অকমান বাহিৰলৈ আহি কথোপকথনটো কৰকচোন তে তিয়া মই অকমান সুখী হম যিহেতু অকমান অসুবিধাৰ সন্মুখীন হওঁ মই
হয় আৰু বাহিৰত ইমান সুন্দৰ ভাৱে বতাহো মাৰি আছে
তাকেহে বতৰটো খুব ফৰকাল হয় হয় বতৰটো ইমান ফৰকাল আপোনাৰ গৰমৰ দিনত ইমান বতাহ মানে পোৱাটো
হয় এতিয়া আপুনি চাব পাৰে এই ৰাতি যেতিয়া বতৰটো আমাৰ বেয়া হয় তেতিয়া আমাৰ বেপাৰটোতো অকমান এ দূৰ প দিগদাৰ হয় এই কাই এইকেইদিন আপুনি চাব পাৰে বেপাৰত আমাৰ অকমান ক্ষতি সাধন হৈছে। আৰু আজিও যেন তেনেকুৱা হ'ব মোৰ অনুমান কিয়নো বতৰতো প্ৰায় ডাৱৰীয়া কৰি আহিছে।
হয় হয়। কিয়নো আমি এই বেপাৰী মানুহখিনি ব্যৱসায়ৰ লগতে জড়িত বিলি কৰ্ম ক্ষেত্ৰত ইমান কষ্ট কৰি টকা লাভ কৰো আৰু মানে এনেকুৱা হলে দুখ লাগে দিয়কচোন বতৰটোৰ ফলত যদি আমি টকা উপাৰ্জন কৰিবলৈ অ অ ক্ষ অক্ষমিত হওঁ তেতিয়া মানে আমাৰ এই অৰ্থনৈতিক দিশটোত অকনমান হ'লেও মানে ক্ষতিসাধন হয়
হয় এতিয়া চাব পাৰা মোৰ যিটো এতিয়া আহ অসুবিধা হৈ আছে যিটো মোৰ কৰ্ম ক্ষেত্ৰত তাৰ বাবে মই বহুত দুখিত কিয়নো মোৰ। আজিৰ দিনটো ত কোনো ফালৰ পৰা কোনো এটকাও। অহা নাই তাৰ বাবে মই খুবেই দুখিত। আৰু যদি আজি আপোনালোকে মিলাই তেন্তে মোৰ যি। আৰ্থিক আহ স্থিতি সেয়া হ সবল হ'ব পাৰে বুলি মই ভাবো। সেয়া আপোনালোকৰ ওপৰতে নিৰ্ভৰশীল মই।
হয় হয় হয় অ মোৰো আবৰ। ৰ্তমান এই সময় কালত আহ বাৰ্তালাপ কৰিবলৈ যদিও ইমান এটা ইচ্ছা নাছিল। অকনমান মানে অসুবিধাত পৰিহে মই। এই মা ভোলা বৰাৰ অকনমান প্ৰকোপত পৰিহে মই আপোনালৈ ফোন মাৰিলো।
হয়।
আউ বাকী কওকচোন আৰু বতৰটো ইমান ক'লা হৈ আহিছে। মই ভাবো আজিও চাগে কালিৰ দৰে ৰাতি বৰষুণ দিব।
হয় দিয়াতো মই ভাবিছো দিব যেন আৰু আপোনাৰ আজি বেপাৰ বাণিজ্য কেনে চলিলে। মই জনামতে আপোনালোকৰ আজি বেপাৰ বৰ ভাল বুলি মই কোৱা শুনছো আৰু। মোৰ অনুমানো কিয়নো আপোনালোক ৰাতিপুৱাৰ পৰাই। প্ৰায় লাগি আছে বেপাৰৰ ক্ষেত্ৰত। কিন্তু মোৰ কোনো ফালৰ পৰা বেপাৰত আজি উন্নতি হোৱা দেখা নাই।
হয় হয় মানে নহয় আচলতে কথাটো এনেকুৱা বেপাৰত আচলতে মোৰো আজি বৰ। সিমান এটা লাভজনকভাৱে মানে আগবঢ়া নাই কিয়নো আপোনাৰ। আ বতৰটোও আপোনাৰ ইমান প্ৰতিকূল। যে আপুনি চাওক ৰাতিপুৱাৰ পৰা ইমান ৰ'দ দি আছে। ইমান ৰ'দত আচলতে কৰ্মক্ষেত্ৰলৈ যাবলৈ। অকণমান অসুবিধাৰ সন্মুখীন হওঁ কিয়নো গৰম। টো ইমান বাঢ়ি গ'লে আৰু বিদ্যুতো আপোনাৰ সেই কৰ্তনে কৰি থোৱা থাকে। গতিকে যাবলৈ হোৱা নাই ইয়াত। মই টকা চল্লিশটাহে অকল ঘটিবলৈ সক্ষম হলো।
হয়, আৰু আজি যি মোৰ ভাতৃ তেওঁ আনুমানিক মোতকৈ বাৰ বেছি তাত, টকা, উপাৰ্জন কৰিব বুলি মোৰ আহ, ধা বাহি আছে, আৰু তেওঁ মোৰ লগত এটা বৰ বিশেষ, বিষ বিশ্বাসঘাতকতা কৰিলে কিয়নো আমি আপ পুনি মনত আছে ন, সেই যিটো পিকনিক খাইছিলো যিটো পনভোজ তাত তে তেওঁৰ অতি দাম উলিয়াই, উলিয়াই মোৰ পইচা কেইটা খৰচ কৰি আছে, আজি যিটো আপুনি আপুনিতো নিশ্চয় আছিল, সেই সময়ত যি আপ আপোনাৰ ভাতৃক, ডাঙৰ ভাতৃক তেওঁ বিছ টকা এটা দি দোকানলে পঠিয়াইছিলে। সেইটো পইচা হেনো-মোৰেই আছিল। কিন্তু মই সেই বিষয়ে অকণো অৱাগত নাছিলো। তেওঁ প্ৰায় মোৰ এশ টকা মান খাই বহি আছে।
হয়, হয়, মই বুজি পাইছোঁ আচলতে এনেবোৰ ঘটনাটো মোৰ লগতো হৈয়ে আছে আপুনি জানেই। মোৰ আপোনাৰ আ ইমান কম টকা নহয় আচলতে। আপোনাতোৰ এশ টকা মোৰ আপোনাৰ পঁচিশ টকা আজিৰ পৰা প্ৰায় এবছৰ আগতেই। এনেদৰে ঘূৰাই দিম বুলি। লৈ আজিলৈকে সেই এটকাও মানে মই ঘূৰাই পাবলৈ সক্ষম নহ'লো। আৰুচ কওক আপুনি, আজি ইমান গৰম বতৰ, ইমান দামি মানে ভাবিছিলো। অকনমান মানে, উপাৰ্জন কৰিম বুলি। কিন্তু ব টো আচলতে ইমান বেয়া কৰি আহিছে, বিদ্যুতটো কৰ্তন কৰা হ'ব। মই ভাবো আজ আজিও আমি চাগে এনেদৰে লোকচানতে যাব লাগিব।
হয়, সেইটো ময়ো ভাবিছো আৰু আপুনি যে ক'লে, আপোনাৰ যি ডাঙৰ ভাতৃ তেওঁ দুহেজা টকা লৈ সে ত' ঘূৰাই নিদিলে, কিন্তু তেওঁতো মানিতো লৈছে। হয়, তেওঁতো মানিটো লৈছে যে, আপোনাৰ পৰা সেইটো পইচা লৈছে। কিন্তু মোৰ যি ডাঙৰ ভাতৃ, তেওঁ সেইটো মানিবলৈ সাজু নহয়। মই প্ৰায় দছ বাৰ ওপৰত হিচাপ উলিয়ালো। সেই হিচাপত কোনো ফালৰ পৰা মই দেখ খানাই মোৰ হিচাপত বহুত খেলি, মেলিও হৈছে। তেওঁৰ কিন্তু তথাপি টো, মানি নলয়। কেলে জানো ব্যক্তিজন তেনেকুৱা হ'ল?
হয়, হয়, আচলতে মানি নোলোৱাতোতো এটা খুবেই দুখজনক বিষয়। আৰু আমি যিহেতু বা বেপাৰ বাণিজ্যৰ লগত জড়িত মানুহ। আমি টকা পাও কিমান দিনে। সেই তেনেকৈয়ে ঘৰ খন আমি চলাই আছো, নিজেই চলি আছো, কিন্তু এনেদৰে এ ডাঙৰ ভাতৃবোৰে এনেদৰে টকা সৰকাই, নিজৰ এটকা এ টকালৈকে হিচাপ কৰি, আমাৰ যেতিয়া টকাবোৰ টকা বুলি নাভাবি, তেওঁলোকে আহ, এনে ধৰণৰ মানে কিছুমান আচৰণ কৰে। তেন্তে, সেয়া অতি দুখ লগা পৰিৱেশ হৈ পৰে।
আৰু এটা কথা আপুনি এতিয়া চাব পাৰে তেওঁ, যি, শিখৰ টিখৰ খাই থাকে, তাতো যি শিখৰ আপুনি দেখিছিলে দুই, তিনিবাৰকে নিছিলে। আৰু তাত, তেনে ধৰণৰ এ, আৰু এটা ধৰণৰ দ্ৰব্য কিনিছিলে। তেনে ধৰণৰ যিটো আমি ইয়াত কব নোৱাৰো। তেনে ধৰণৰ দ্ৰব্য এটা কিনিছিল। সেই দ্ৰব্যবোৰ সহ যিবোৰ খৰচ পাতি কৰি আছিলে আৰু কালিয়ে আজিয়ে। সেইবোৰ খৰচ পাতি মোৰ ইয়ে যিটো খাতাত তাৰ পৰা তেওঁ কাটি দিছে, কিয় মই সেইটো অকণো ভালদৰে নাজানো, কিয়নো সেই খিনি বস্তু তেওঁক খাইছিলে আৰু তেওঁ লগত মই খোৱা কাৰণে মোক কিয় কাটিলে মই নাজানো কিন্তু মই কোৱাও নাছিলোঁ আনিবলে। তেওঁ তেনেধৰণৰ পদক্ষেপ হাতত তুলি ললে। তাৰো উপৰি তেওঁ শ, টকা খাই পেলাই বহি আছে, কেলৈ জানো মানুহটো তেনেকুৱা মই একডম ভাল নাপাওঁ দেই।
হয় হয়, আচলতে কথাটো এনেই কোৱা আপুনি সেই দ্ৰব্যবিধৰ বিষয়ে বৰ আমি আলোচনা নকৰো। কিয়নো আমাৰ কৰ্ম ক্ষেত্ৰত অলপমান প্ৰভাৱ পৰে। কিন্তু আচলতে যিহেতু আপুনি খাইছে? হয় হয়, যিহেতু আপুনি সেয়াক গ্ৰহণ কৰিছে। গতিকে সেয়া বাৰু আপোনাৰ পৰা কটাটো বিশেষ উল্লেখনীয় সেইটো বাৰু তেওঁৰ গাতো ইমান ভুল নাই বুলি ক'ব নোৱাৰি।
সেইটো আপুনি ভূল ভাবিলে মোক। টো দ্ৰব্য কথা কোৱা নাছিলো। এটা বৰ বেলেগ ধৰণৰ দ্ৰব্য যিটো অকণমান দীঘলীয়া হয়। আৰু সেইটো জ্বলাব লাগে।
অ হয় হয় হয়, মই বুজি পাইছো। হলেও আপুনি সেইবিধ যেতিয়া ভক্ষণ কৰিছিলে। ন যিহেতু আপুনি ভক্ষণ কৰিছে। গতিকে তাৰ মূল্য ভৰি ব লাগিব বুলি মই ভাবো আৰু যিহেতু বেপাৰত হলেও আমি লোকচা চান মানে প্ৰকোপত পৰিছো। হলেও মই ভাবো, ইমান এটা মানে হাত ধৰ, ইমান কৃপণৰ নিচিনা আপুনি ন কৰি। এনেধৰণে আগবাঢ়ি যাব লাগিব। যিহেতু, ভাতৃ আপোনাৰ লগতে আপুনি যিহেতু, চব টকা- পইচাক থৈছে। গতিকে কে, এনেধৰণৰ সমস্যা মানে একেবাৰে উল্লেখনীয়।
হয়, আৰু এটা কথা আপোনাৰ লগত মোৰ আছিল, যেতিয়া মই আজি ওলাই গৈছিলো। আপুনি তাৰ বিষয়ে ভালকৈ অৱগত। ওলাই যাওঁতেনে মই দুটামান কথা গম পালো যে, আপোনাৰ মনোৰঞ্জন, যি নাকভোটা তেওঁ হেনো দুটামান বাত তা, এটা ইহঁতক প্ৰদান কৰিছে যে এইটো হেনো কা- কাঁ, এই যি কৰ্ম, আমি যিটো কৰ্ম কৰো, সেইটো হেনো এটা সাধাৰণ কৰ্ম। আৰু তেওঁ সেইটোত, এ তেওঁৰ কামো আছে। তাত তেওঁৰ ইজনে- সিজনৰ লগত বাৰ্তালাপ কৰিব পৰা যিটো কৰ্ম, সেইটো আছে তেওঁৰ সৈতে। আৰু তেওঁ এটা অন্য গ্ৰুপত সোমাই আছে। আৰু অ তেওঁক আহ, যিজন ৰোমাঞ্চ বুলি ব্যক্তি তেওঁক কোনোবাই বাৰ্তা দিছে যে, আমি এইটো শেষ কাম কৰি আছোঁ। আৰু আমি ফ্ৰী গ্ৰুপ টোত মানুহ সোমাবলৈ দিয়া নাই, তেনেধৰণৰ বাৰ্তাও ওলাইছে যেন মোৰ অনুভৱ।
হয়, আচলতে নাকভোদা যোনজন ব্যক্তিক তেওঁ মানে নিজৰ ভাতৃ চাগে, সঞ্জীৱকও এই কামত আহ, যোগ দান কৰাইছে। আৰু তাৰ লগতে সেইখিনি যোনখিনি আচলতে ব্যক্তি ব্যক্তি, সেই ব্যক্তি খিনিকো যোগদান কৰিবলৈ বিচাৰি আছে। যিহেতু, তেওঁৰ মানে যোগাযোগ কৰিবলৈ বা কৰ্ম কৰিবলৈ তেওঁ চাগে লগৰীয়া নোহোৱা হৈছে মই ভাবোঁ। সেয়েহে, তেওঁ মানে তে- তেনে ব্যক্তিসকলক আহ, ইয়াত যোগদান কৰিছে। কিন্তু, সেই ব্যক্তি সকলে মানে, বৰ ভাল কথাবোৰ বৰ গুৰুত্বপূৰ্ণ কথা পাতে বুলি মই নাভাবোঁ। আৰু মই ভাবোঁ, আমি সেই বিষয়ে বাদ দি আচলতে নিজৰ বেপাৰৰ বিষয়ে আলোচনা কৰি আমাৰ নিজৰহে মানে, বাণিজ্য আগবঢ়াবলৈ মই মানে বেছি বেছি ফলপ্ৰসূ হ'ম বুলি ভাবোঁ। কিয়নো আৰু বেছি দিন আমাৰ হাতত নাই। আমাৰ হাতত আচলতে খুব কম সময়হে আছে।
হয়, এতিয়া মই ভাবি আছোঁ, যে আমাৰ ঘৰৰ কুঁহিয়া এইখিনিসহ মই এখন দোকান খলোঁ। যি গৰম পৰিছে, এতিয়া চবে খাবও পাৰিব, ৰাস্তাত যোৱা মানুহে। সেইটো বৰ ভাল কথা বুলি ভাবিছেনে আপুনি? তুলিলে আপোনালোকে কিন্তু সিহঁতে খাব নাপায়। আপোনালোকেও পইচা দিব লাগিব তাৰ বাবত।
হয়- হয়, মই বুজিছো, আচলতে সেইটো এটা আপুনি ভাল চিন্তা কৰিছে। যদিও আপোনালোকৰ ঘৰতে কুঁহিয়া আছে। কিন্তু আপুনি যদি এই ব্যৱস্থাটো নাৰায়ণপুৰৰ নিচিনা এখন উচ্চ মানে আহ, মানে এখন উচ্চ জোগাত কৰেগে এনেকুৱা চহৰ- নগৰ অন অঞ্চলত যদি কৰে, আপুনি বেছি ফলপ্ৰসু হ'ব বুলি মই ভাবোঁ। কিয়নো গাঁৱে এখন অঞ্চলত মানে, সেইয়া খোৱা মানুহ ইমান কম।
হয়, এতিয়া আপুনি এটা যিটো মন্তব্য কলে, মই তাৰ ওপৰত গুৰু আগতেও দিছিলো। কিন্তু এটা কথা তাত যিকেইখন দোকান আছে, তেনেধৰণৰ এই দোকানবোৰৰ কোনো ফালৰ পৰা লাভান্বিত হোৱা নাই। কিয়নো তাত নাৰায়ণপুৰ যি কামত যায় আৰু তেনে ধৰণৰ আহ,
উম।
কৃষ্ণ, কুঁহিয়াৰ ৰস নাখায়। সেইবাবে আহ এনেধৰণৰ গাঁৱলীয়া অঞ্চলত মানুহে যাতায়াত কৰোতেনে খাই যাব পাৰিব আৰু যি গৰম ইয়াত খাবলৈও নাপায় সেইবাবে ইয়াৰ মানুহ খিনিও খাব বুলি মই আশা ৰাখিছো
নহয় নহয় আচলতে আপুনি ভুল ভাবিছে যোনখিনি বিদ্যালয়ৰ পৰা যোৱা ল' ছোৱালী যোনখিনি মানে ল'ৰা ছোৱালী বিদ্যালয়ৰ পৰা যায় তেওঁলোক বহুত গৰমত যায় আৰু তেওঁলোকে গৈ সেই কুহিয়া ৰস মই খোৱা মানে মই নিজে খাইছো মানে তেনেদৰে আগতে আৰু বহুত হে খোৱা মানে পৰিলক্ষিত হৈছো মানে দেখিছো মই আৰু চব না নাৰায়ণপুৰত মানে আপোনাৰ বেংকৰ কামত হক বা বজাৰ কৰিবলৈ হওক এনেধৰণে বহু মানুহ মানে খোজ কঢ়ি অহা যোৱা কৰে গতিকে তেওঁলোকেও মানে উ অকমান তেনেকে হেৰি এ আ বহি পেলাই তাতে খায় গতিকে ইয়াত মই ভাবোঁ কোনো মানে তেনেদৰে ৰাচ তাৰ কাষত ৰখি ৰাস্তাৰ দাঁতিত ৰখি মানে নেখায় তেনেদৰে
হয় আপুনি কৈছে তি মই সেইটো কথা অকণমান গুৰুত্ব দিম তাতে খোলাৰ অকণ সিদ্ধান্ত কৰিম কিন্তু তাত আমাৰ বহো আহ যিখন গাড়ী সেইখন গাড়ী ৰখাবৰ বাবে এ স্থান পোৱাতো এটা কঠিন হব বুলি মই ভাবো
হয় হয় মই বুজি পাইছো কিন্তু মানে কথাত টো আপোনাৰ এনেকুৱা আহ আপুনি ভাল চিন্তা এটাই কৰিছে কিয়নো আম আমি বাণিজ্যয়ৰ লগতে জড়িত মানে বেপাৰ বাণিজ্য এনে ধৰণৰ গতিকে মই ভাবো আহ আপুনি ভাল চিন্তাটো কৰি আপুনি জীৱনত আগবাঢ়ি যাওক আৰু আপোনাৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰক
তহঁতৰ ঘৰত এতিয়া হয় এতিয়া আপুনি চাব পাৰে যিটো আমাৰ ভাতৃ আৰু আপোনাৰ ভাতৃৃত এয়া সেই দুইজনে আজি চুলিত এ যিটো ৰং কৰিলে সেই ৰংটো কৰি তেওঁলোক আহ প্ৰায় ফটুৱা হৈ গৈছে বুলি মোৰ অনুমান কিয়নো এনে ধৰণৰ যিটো ৰং আপুনি ভাবে এ বা আপুনি কল্পনা কৰক তেওঁলোকৰ মূৰত আপ তেওঁলোকে বেঙুনীয়া ৰং কৰিছে দেখিবলৈ যে কেনুকুৱা এটা এটা হৈছে
হয় আচলতে দুয়ো মানে খুব ফূৰ্তিত মানে পগলাৰ দৰে হৈ পৰিছে আমাৰ এই ৰং খিনি কৰি মানে ইমান আনন্দ উৎফুল্লিত হৈ পৰিছে কিন্তু আচলতে মইয়ো ভাবো বৰ হয় হয় কিন্তু এটা ফটোৱা কাম বুলি মইও মানে ভাবিছো আৰু তেওঁলোক মানে যিহেতু নি নিজেই আনন্দ লাভ কৰিছে গতিকে আমি তাত আলাপ আলোচনা কৰি লাভ নাই
হয় আৰু মোৰ ভাতৃয়েও মোক সোণাৰ আ ধান্দাও মাৰিছিল হয়
হয় হয় মই বৰ বেয়া লাগিছে বুলিও মানে নাভাবো কাৰণ আপোনাৰ এনেই আপোনাৰ যদি তাই স্বাভাৱিকভাৱে ক'লাই হৈ আছে চুলি খিনি কিন্তু মানে ৰ'দৰ পোহৰত আপোনাৰ জিলিক কি উঠিছে ৰঙা ৰঙৰ আচলতে বেঙুনীয়া নহয়
হয় বেঙু অ কি ৰংটো বেঙুনীয়া আছিল কিন্তু হেতৰ চুলিত যেতিয়া খানিলে সেইটো ৰঙা যেন অ হৈছে কিন্তু মইও সেইটো কথা লক্ষ্য নকৰা নহয়
হয়', হয়', হয়', মই বুজি পাইছো।
এতিয়া আপুনি বতৰতো চওকচোন কি বতাহ মাৰি আছে, বৰ সাংঘাতি বৰষুণ দিব যেন লাগিছে।